হেল্ল'।
হেল্ল'। মোৰ ভাল। তোমাৰ কি খ
আছোঁ ভালে। অ', কি কৰি আছা?
মই এনেই আছোঁ। ৰ'বা, বহি তুমি কি কৰি আছা?
ময়ো বহিয়েই আছোঁ। ৰ'বা
অ', অ'।
দিয়া, নহ'লে আজি পাস্তা বিষয়ে কথা পাতোঁ।
অ', উম।
তুমি কি, কোনটো পাস্তা খাই ভাল পোৱা?
মই, লাইক, আ, মই ভাল পাওঁ। আ, ট্ৰাই-কালাৰ পাস্তা খাই ভাল পাওঁ। তাৰ পিছত মাচালা পাস্তা খাই ভাল পাওঁ। তাৰ পিছত চীজ পাস্তাটো খাইও ভাল পাওঁ। তাৰ পিছত মাছৰুম পাস্তাটো খাই ভাল পাওঁ। তাৰ পিছত তাৰ পিছত আৰু মানে বহুত মানে ভাল লাগে আৰু সেনেকুৱা পাস্তাবোৰ পেকেটৰ। তাৰ পিছত একস্ত্ৰা তে মেকৰণী, মেকৰণীটো বনাই খাওঁ আৰু মানে নিজৰ মতে এনেকে তুমি কি কি ট্ৰাই কৰিছা? পাস্তা।
মই তোমাৰ ত্ৰাইকলৰটো ট্ৰাই কৰিছো, ডেন তোমাৰ যোনটো নৰমেল মেকৰণী ডেন তোমাৰ প্লেইন পাচ টো ট্ৰাই কৰিছো। ডেন চীজ পাস্তা ডেন তোমাৰ আৰু মই এইকেইটাই ট্ৰাই কৰিছো বাৰু। আৰু মাচালা পাস্তা। উম-উম-উম ট্ৰাই কৰিছোঁ সেইকেইটা আৰু। বাত তোমাৰ উম-উম, তুমি কোনটো? বনাব জনা নে কিবা ৰেচিপি?
অ' মই চব কেইটা পাছ টাই জানো বনাবলে। আৰু তাৰপিছত আ আমি যে মেকাৰোনি বনাব যাওঁ মই, তেতিয়া মানে মেকাৰোনি টো লবা আৰু মানে বহুত থাকে ন মেকৰণী উম মানে কেঁকোৰা কেঁকোৰা টাইপো থা গোল টাইপৰ থাকে, এ সেনেকুৱা অ', ষ্ট্ৰেইট ও থাকে। উম, অ-অ, অ-অ সেইটো। সেইখিনি মানে বস্তুখিনি ফাৰত পানী ল'বা কেৰাহিত পানীতো তুমি মেকৰণী খিনি ঢা-ঢালি দিবা। ঢালি দিবা তাৰপিছত। তুমি মেকৰণী খিনি পানীত ঢালি দিবা, গেছটো জ্বলাবা তাৰপিছতে মেকৰণীটোতে অকনমান নিমখ ঢালি দিবা। অলপমান নিমখ দিবা তাৰপিছত এ বইল হ'ব দিবা মেকৰণীটো, অলপ বইল হ'ব দিবা। বইল হৈ থাকিব তুমি তেতিয়ালৈ কে মানে তুমি মেকৰনীত মানে যি তুমি ভেজিটেবলছ্ খাই ভাল পোৱা চব্জি খাই ভাল পোৱা। পোৱা দিবা আৰু আলু পিয়াজ গাজৰ বিন সেনেকে কাটি ল'বা আৰু। টমেট' সৰু-সৰু একদম সৰু-সৰু পিচ কাটি ল'বা। তাৰপিছত মেক কৰনি খিনি চাবা যদি বইল হৈছে এনেই মানে কাটা চামুচ দি নি এনে ডবাই কিনে চাবা আৰু বইল হৈছে। নাই, তেনে যেতিয়া বইল হ'ব তুমি সেইখিনি উলাই ল'বা। তাৰ পিছত। কেৰাহিত-কেৰাহিত অকণ মানে তেল দিবা আৰু বেছো নহয় কমো নহয়। দিবা আৰু তাৰপিছত এলটো দিয়া তাৰপিছত তুমি উমহ এইবাৰ চব্জি খিনি ঢালিবা। অলপমান। হাল্‌ধি দিবা, নিমখ দিবা, জলকীয়া দিবা, তাৰপিছত তুমি যি মছলা ভাল পোৱা। চিন্নী, চিকেন মছলা, তাৰপিছত। গৰম মচালা সেনেকে চব ঢালি বাৰু। আৰু যদি তুমি মেঅ'নিছ যদি ঢালিব খোজা চব্জিখিনিতে মেঅ'নিজি খিনি ঢালি দিবা। তাৰপিছতে অ' তাৰপিছত চব্জি খিনি অলপ ভাল অ'চচ্ছ। তাতো দিব পাৰা। তাৰপিছত তুমি চচ্ছ। যদি দিব খোজা চচ চচো দিব পাৰা। তোৰ সেইখিনি একদম ভাজিবা আৰু মানে। ভাজি থাকিব, ভাজি থাকিব। ভাজি থাকিবা, তাৰপিছত তুমি লাষ্টত মেকৰণী খিনি ঢালি দিবা। তাৰপিছত মেকৰণী খিনি মানে অলপমান এনেকে ফ্ৰাই কৰিবা আৰু ফ্ৰাই কৰি থাকিবা, ফ্ৰাই কৰি থাকিবা, ফ্ৰাই কৰি থাকিবা, তাৰপিছত হৈ যাব আৰু ইমান ইজিয়ে হয় আৰু মেক কৰণটো উ উম মানে বেছিকে চব্জি তবজি দিলে ভাল লাগে।
ভাল লাগে অলপমান মানে তোমাৰ মানে অকল হেৰি হলেও ভাল নালাগ বেলেগ বেলেগ ধৰ সেয়া হলে ভাল লাগ
অ অ সেনেকুৱা হলে ভাল লাগে আৰু উম তাৰছত তে এহে আৰু এটা জানো ৰবা ৰেচিপি। মেকৰণীৰে মেকৰণীৰে হয় তুমি মেকৰণীখিনি কি কয় গাখীৰ লবা হা। কেৰাহীটোত গাখীৰ ঢালিবা। গাখীৰ খিনি মান অলপমান উতলিব দিবা। তাছত তুপি গাখীৰৰ ওপৰত তে সেই কেঁচা কেঁচা মেকৰণীখিনি ঢালি দিবা।
উম মানে কি বইল কৰিব কৰিব নালাগে
বইল কৰিব নালাগে তুমি ত গাখীৰতে বইল কৰিব লাগিব
আচ্ছা
অ বইল মানে গাখীৰটো তুমি ঢালি দিবা মেকৰণী খিনি মেকৰণী খিনি দাল ঢালি কিনে তুমি বইল হব দি থাকিবা মানে বইল হ'ব দি থাকিবা যেতিয়া মানে কি কৈছ হেৰি হৈ যাব ন কমি যাব ন পানীটো তেতিয়া তুমি তে হেৰি চিলি ফ্লেকস
অ অ
ঢালিবা তাৰপিছতে তা মা নিমখ ঢালিবা। তাৰপিছত ক্ৰীমো ঢালিবা তাৰ পিছতে, অ, তাতে মেওনিজ মেওনিজ ঢালিবা। ভালে কিনে মানে অলপ এনেকে এনেকে অলপ হিলাই থাকিবা আৰু। উম তা পাছতে এটোত থিজি চিজি টাইপ হ'ব আৰু।
উম গাখীৰতে মানে ন।
তো ভাল লাগে।
সেইটো মানে পাষ্টতাত পৰে নে মেকৰণীটো মানে।
মানে মেকৰণীয়ে আৰু।
আচ্ছা আচ্ছা।
কাৰী টোত মানে মেওনিজ চেওনিজ চিজ যদি থাকে তোমাৰ ওচৰত চিজ ঢালিবা।
উম।
মানে একে মানে একদম মানে, চিজি চিজি পাষ্টা টাইপ হৈ যায় আৰু যেনেকে এটা চিজ পাষ্টা আছে সেনকা টাইপৰ অলপ টেষ্টতো আহিব।
আচ্ছা।
উম, সেনেক কেই আৰু ভাল লাগে। উম। তুমি কোনটো পাষ্টা বনা
মই তোমাৰ অ, নৰ্মেল যোনটো পাষ্টা আৰু ট্ৰাই কালৰ, মই সেই দুটাই বনাই পাইছো মানে মই সেনেকে পোৱা নাই মানে, ধৰা ট্ৰাইকলৰো ইজিয়ে হয় প্ৰথমতে ধ ধৰা পানীত বইল কৰিলা। টু থ্ৰী মিনিট, বইল কৰি কিনে তুমি ধৰা এইটি বাজি দি ভাজি ভাজিব খোজা লাগে সেনেকে ফ্ৰাই কৰিলা পিয়াজ আলু চালু দি কিনে। এন নিমগ দিলা। ৰংগুৰা দিলা, জিৰা দিলা, মছলা দিলা। দি কিনে এইখিনি ভাজি লোৱা দেন লাষ্টত পাষ্টাখিনি দিলা। দি কিনে এনেকে হৈ গ'ল, চচ দিলা কিবা দিলা মেওনিজ দিলা হৈ গ'ল। নৰ্মেলটো জানো আৰু। বেছি ইমান হেৰি নাজানো আৰু সেনেকে আৰু অ' অ' চাব লাগে আৰু অ', মই এবাৰ ট্ৰাই কৰিছিলো, তোমাৰ এই মেকৰণীটো যে কিন্তু সহজ সময় লাগে আৰু ভাল নহ'ল মোৰ।
অ' কি কি দিছিল কেনেকে বনাইছিলা।
হোৱা নাই। প্ৰথমতেতো তোমাৰ বইল কৰি লবা নৰমেলি। খিনি দেন তোমাৰ অ' তোমাৰ ধৰা পিয়া মানে সেনেকে নৰ্মেলি যি তুমি মানে ভেজিটেবল দিলা আলু দিলা পিয়াজ দিলা বা। তোমাৰ এইটো কি কয় কেবেজ দিলা, টমেটো দিলা সেইখিনি ভাজিলা। ভাজি পেলে ভাজি কেনে তুমি চ চচ দিব লাগিব। চচ দিলা দি কিনে খিনি তুমি মানে অলপ মানে লাৰি দিলা। তাৰে ওপৰত তুমি আ তুমি মেউনিজ দিলা সেইখিনি ল দিলা আকৌ চীজ দিলা চীজটো মানে তোমাৰ শ্লাইচ যে থাকে। দুখনমান দিলা সেই তুমি মিক্স কৰি কৰি ফ্ৰাই হৈ গ গল ন। লাস্ট ত তুমি আগ পচ খিনি দিলা বইল কৰা খিনি দিলা। দি কেনে অলপমান লাাৰি কেনে অলপমান পানী দিবা যদি তোমাৰ মানে সিখিনি ব মানে হেৰি ভাল হয় আৰু মানে লাগে যে নধৰে। ফাইভ মিনিট তুমি মানে ধ বন্ধ কৰি চলা আৰু যদি তোমাৰ হেৰিখিনি মানে কি কৰি দিওঁ মানে হৈ যায় আৰু মানে। তে তোমাৰ হৈ যায় আৰু সেনেকে। অলপমান টাফ আছে বাট ডেইলি যদি বনোৱা পাৰি আৰু।
অ', অ' পাৰি পাৰি তাৰপিছত সেইখিন মানে পাষ্তা খিনি বাতিত ওলাই লয় তুমি যদি আৰু চিজি কৰিব খোজা তেতিয়া মেওনিছ ঢালি দিব পাৰা মেওনিজ। নেওনিছ ওপৰত ঢালি দিলে নহ'লে চীজ দিলা আৰু বেছি চীজ পাস্তাবো খাই ভাল লাগে ন। অ, চিছ আৰু স্পাইচিও ভাল লাগে।
অ স্পাইচিও ভাল লাগে উম।
মানে নৰ্মেলটো আৰু ভাল নালাগে আৰু। ন য'ত মচলা চচলা নি অ অ মচলা চচলা নিদিলে ভাল নালাগে অ সেনেকুৱা হলে মানে অলপ খোৱাদো লাগে। অ সেইবোৰ আমি বনাইছো সে পিকনিক চিকে লৈ য পাৰো সেনেকে টিফিনত এনেকে অ সেইবাবে পাস্তাটো সবৰে ফেভৰেট
অ আৰু আজিকালি পাচতাটো নো মানে স্কুলতো গ'লে পাঁছটা এই চ বাচছাই পাঁছ তাই লৈ যায় অফিচত গলেও পচটাই ঘৰতো নৰ্মেলাই গধলি স্নেক খাব হলে পচটাই মানে পচটা দিয়া উ‍
যায় আৰু ন অ
ম তে মানে পাঁচ একম তে পৰে ন
অ ফা ফুড পাৰে অ তোমাক যদি পাস্তা বহুত দিয়ে খাব তুমি খাব পাৰিবা ন ন অ অ পাচাটো কিন্তু খোৱা যায় অ
উম বাছতো খোৱা যায়
নি আমনি
আমনি নালাগে তুমি যিমান দিবা সিমানে খাব প
কিন্তু চাওমিন যদি আমি খাওঁ তে অলপ অ টেস্টি হব লাগিব কিন্তু আমি যদি চাওমিন যদি। দিয়ে আমি চাওমিনটো খালে আমাৰ আমনি লাগি যাব।
অ চাওমিন টো এক প্লেট যদি ফুল দি দিয়ে আৰু তুমি দুবাৰা খাব নোৱাৰা এক প্লেত দি হৈ যায় আৰু ধৰা আৰু যোনটো মেগি যে আছে মেগী মেগীটো তুমি মানে যিমানে তুমি ভালকে নবনোৱা। কিয় যিমানেই মানে মচলা নিদিয়ে কিয় তুমি গৰমেগৰমে খালে
অ অ ঠাণ্ডা হলে ভাল নালাগে আমি অ অ তাকে।
বই নবোৰ হৈ যায় ভাল নালাগে এনেকুৱা আৰু।
তাকে আগতেতো পাস্তা ওলোৱাই নাছিল।
ওলোৱাই নাছিল এতিয়াহে নতুনকে ওলাইছে মেগীয়ে চলিছিলে মেগী আৰু চাওমিন মেগী।
উম উম এতিয়াতো পাস্তাৰে পাস্তাৰে এতিয়া বাঢ়ি গৈ আছে উম আৰু। পাস্তা বনাব লাগিলে আৰু মানে বহুত কিবা কিবি ইনগ্ৰেডিয়েন্টচ লাগেও যদি ভালকে বনাব খোজা কিবাকিবি ফ্লেক্স চ্লেক্স লাগে চিচ লাগে
চীজ লাগে মেয়নিজ লাগে চচ লাগে চয়া চচ লাগে।
চয়া চচ লাগে চিলি চচ বাপৰে। কিমান লাগে ন।
কিছুমানে চিলি পাউদাৰো দিয়ে জ্বলা হবলে।
অ অ আৰু সৰু সৰুকে জ্বলাও কাটি দিয়ে যদি জ্বলা খাব মন যায় উ উ আৰু ৰেষ্টুৰেণ্টটো পাস্তা। পাই আজিকালি।
অ,
কিন্তু আজিকালি ৰেষ্টুৰেণ্টত চীজ পাস্তাটোৱে বেছি চলে ন।
অ চিজটোৱে দেখিছো মই মানে স্পাইচি খোৱা দেখাই নাই জান' চিজটোৱে দেখিছো উম উম সেইটোৱে আৰু বেছি মানে ঘৰতকৈ ৰেষ্টুৰেণ্ট। পাস্তাবোৰ খাই ভাল লাগে।
অ', অ', টেষ্টতো অলপ বে
অ বেলেগ আহে মানে বহুত ধৰণৰ চিজত বহু ধৰণৰ। আছে সেইবোৰ ঢালে চাগে
এনেকুৱা আৰু।
অ,
দিয়া নহলে আজি কাৰণে ৰাখো।
অ অ ঠিক আছে দিয়া অ অ